হেল্লো।
হেল্লো।
অঁ পাৰিছা?
অ শুনিছো শুনিছো।
এতিয়া কোৱা কি কৈ আছিলা?
মই ক'লো যে কি মোৰ ঘৰৰ মোৰ যোনটো গ'ডাউন আছিল, গ'ডাউনৰ ওচৰৰত এখন খুৰী এটা থাকে। এইয়াৰ বোলে গা টো বেয়া লাগিছিল, মোক কৈছো ঔষধ আনি দিবৰ কাৰণে, মই আনি দিলো যোৱাকালি ভা পিছত বোলে সি ঠিক হোৱা নাই। মই কৈছো ডক্তৰক দেখাই ল। তাৰ ল'ৰা ছোৱালী ইয়াত নাথাকে, বাহিৰত থাকে শুনিছ নে? অ সেইটো মই কলো তাৰ ল'ৰা ছোৱালী কৰে কি? কোনটো বা ঔষধ খালে ভাল মই নাজানো। কলো ওচৰতে এখন মেডিকেল আছে, এ তাত গুচি যোৱা। তাত গৈ ডক্টৰক দেখাই লওঁ। ভালকৈ ঔষধ চৌষধ দি দিব খায় আৰু ঠিক হৈ যাব। এইবাৰ মোক কোনে লৈ যাব তুমাক কোনে লৈ যাব আৰু, আগলা যাব লাগব। কৰি গ'লে যে সেইটোয়ে কথা লৰা- ছোৱালী পঢা শুনা কৰি দিলো যে বাহিৰত গুচি গল কাম কৰিবৰ কাৰণে। মোক অকলে থৈ গৈছে।
উম।
বাৰু লৰা ছোৱালীক বাহিৰত পঠাই দিছে এতিয়া কি কৰো। মা আকলা থাকে ইয়াত ভ্ৰমল ঘৰত। এইতো লাইফ মানুহৰ।
ত ল'ৰা ছোৱালী ইয়াত নাই, ত নিজৰ মাক্ চাব পৰা নাই, ত মাৰ গাটো বেয়া হয়। ইয়াক চাপজ মায়েকে ল'ৰা ছোৱালীক ফোন কৰি কই ল'ৰা ছোৱালী কি নও পাৰিব তাৰ পৰা।
তাকে
পিছে তুমি কোৱা।
হেৰি শুনিছা।
অ' শুনি শুনিছোঁ।
মিৰ্জা কথা যে কৈ আছিলা মিৰ্জা যে যোনখন চি এছ চি আছে হস্পিতাল।
হয়। কোনফালে?
মিৰ্জাত যে আছে যোনখন হস্পিতাল।
হয় মিৰ্জাত হস্পিটেল আছে।
সেই তাত আমি ডিউটি কৰিছিলো কেইদিনমান আগত।
তই ডিউটি কৰিছিলা।
তাৰ মানে এতিয়াও আমাৰ ফাষ্ট ইয়েৰ খিনি হৈ আছে আমাৰ খত
অ'।
দেৰ হাজাৰ।
বুজা নাই কি কৈছা তুমি।
একো কোৱা নাই এতিয়া।
একো কোৱা নাই মানে পিছফালৰ পৰা বেকগ্ৰাউণ্ড চাউণ্ড আহি আছে কিবা কৈছা নেকি কাকবা।
অ নাই, নাই মই লগৰ এজনী অলপ ওচৰতে আছিলে যে তাইত লগত কথা পাতি আছোঁ
হয়, হয়।
ধৰিছো ৰাস্তাৰ কাষতে নেকি?
হেল্ল' তোমালোকৰ অফিচটো ৰাস্তাৰ কষতে নেকি?
হয় ৰাস্তাৰ কাষতে।
উম সেইকাৰণে ইমান চাউণ্ড হৈ আছে।
একমিনট লাইনত থাকচোন তুমি এক মিনিট হা।
অ', অ'।
হেল্ল'।
অ', কোৱা।
এই মোৰ অলপ পানী দিলো ইয়াক।
উম।
সেইটো মোৰ লগত থাকে না মোৰ লগত গুদানত যায় মোৰ লগত দোকানত যায়।
অ'।
হেল্ল'। শুনিছা?
অ', অ'।
অ', তোমাৰ ঘৰত বলে শুনিলো তোমাৰ যোৱাকালি তোমাৰ চিষ্টাৰে ক'লে যে তোমাৰ ঘৰত বোলে পূজা চুজা ন
হয় বোলে।
অ', আমাৰ সংঘৰীয়া আমি।
অ', সেনেকে ম ম শুনিব কি কোৱা হে। অ', হয় তুমি নাজানা নেকি, কিন্তু মই নাজানো ন মই জানো শংকৰদেৱৰ পূজা তোজা হয় জানো। বা ইমান ৰুলছ এণ্ড ৰেগুুলেশন যে আছে তাৰ মাজত সেইটো নাজানো না।
উম, হুম। সাত মানিচা এতিয়া যে লাগিছে, এতিয়া যে আ এতিয়া যে এসপ্তাহ যে সাত লাগিছে।
এসপ্তাহ কি লাগিছে?
সাত লগা বুলি কয় মানুহবিলাকে গোটেই কাপোৰ কানি ধুৱে তেনেকুৱা সেইবিলাক।
সেইটো কোৱা নাই। বুজা নাই কি কৈছা তুমি?
এই এসপ্তাহ যে তাৰমানে সাত লগা বুলি কয় অ'।
কি লগাব দিয়ে, হয় নেকি?
তাৰমানে সাত লগা বুলি কয় গোটেই কাপোৰ কানি ধোৱে তেনেকে কি কৰে। তাই নে জোন তোমালোক বামুণীয়া ন'?
নাই নাই আমি বামুণীয়া নহয় আমি নৰ্মেল।
হা?
আমি নৰ্মেল নৰ্মেল বামুণ নহয় আমি।
বামুণ বুলি কোৱা নাই।
তো?
তোমালোকেটো পূজা চুজা কৰা ন'?
অ', মান পূজা চূজা কৰোঁ।
অ', সেই তেনেকুৱা মানুহবিলাকে মানেটো।
অ'। বাকী তোমাৰ ঘৰত বোলে তোমাৰ চিষ্টাৰে ক'লে মোৰ ঘৰত খালি কৃষ্ণ আছে আৰু বেলেগ কোনো ভগবান নাই ক'লো মই মা দেউতাক লৈ যোৱা মেলা দেখাবলৈ যোৱা ত' ক'লে মা আৰু দেউতা ভগৱানৰ পূজা নকৰে, মই বোলো কি? তহয় ইমান হা হা তোমাৰ?
আমাৰ অকল মানে কৃষ্ণক মানে।
হৰি কৃষ্ণ।
উম।
ভালেটো।
আমাৰ মানে ভাবে
তোমাৰ ঘৰত বোলে চাকি লগাইছিলো, তোমাৰ ঘৰত কোনোবাই কৈ দিছিল বোলে দিৱালীত। এনেকে
কি ভাবে
দে এজনেই ভগৱান।
অ এজনেই ভগবান
অঁহ।
ভগৱানটো এজনে দেখাত দেখাত কলেটো এজনেই হয়। হয় হয়, যেনেকে কৃষ্ণা হয় নাৰায়ণ নাৰায়ণ হল কৃষ্ণা দেখাত পাৰটোছে
তাৰমানে আমাৰ দেৱী পূজা নকৰে।
অ দেৱী পূজা নকৰে সেইটোও কৈছে দেৱী পূজা বোলে নকৰে এইটোও কৈছে।
উম।
তোমাৰ ঘৰত বাৰ্থডে চাৰ্থডে হলে পূজা চূজা নকৰে?
এ চাকি জ্বলাই।
আৰু ঘৰত লক্ষ্মী পূজা নকৰে দিৱালী টাইমত যে হয় লক্ষ্মী পূজা এটা হয় যে?
নকৰে আমাৰ নামঘৰত চাকি জ্বলাই কিবা হ'লে।
তোমাৰ এইফালে যোনটো যে তোমাৰ চিষ্টাৰে মোক এটা কথা কলে সেইদিন সেইদিন তোমাৰ চিষ্টাৰ লগত কথা পাতিছিলো মই।
অহ
হি মোক ক'লে যে তুমি এ তোমাৰ কথাই কৈছে হি তুমি বোলে একদম মানে চাধা হয় একদম চিম্পল হয়। হি চাবা তোমাৰ লগত বেছি কথা নাপাতে সি ই খালি মোৰ লগতে বেছি কথা পাতে ফেমিলিৰ লগতে কথা পাতে বেছি। বাকী বাহিৰৰ মানুহ লগত কাৰো লগত কথা নাপাতে হি
সেইটো হয় বাৰু।
হয় নেকি?
মই মানুহৰ লগত পতকে পটককে ফ্ৰী হ'ব নোৱাৰো।
সেইটোতো হয় মানুহে এদিন পটককে কেনেকে ফ্ৰী হ'বা। হয় নে নাই?
নাই মোৰ যদি মন নাযায় তোমাৰ লগত তাৰমানে মই নিজেই কথা পাতিছো কথা পাতিব মন গৈছে পাতিছো মোৰ যদি কাবাৰ লগত কথা পাতি ব মন নাযায় মই নাপাতো মানে মই এনেকুৱা।
অ।
যদি কোনোবাই মোক মাতি থাকিলও মই ভালকে নামাতো।
বাহ কিয়?
মোৰ যদি পাতিব মন, মোৰ যদি কথা পাতিব মন নাযায় তেতিয়া।
অ তোমাৰ, তোমাৰ মনটো বেলেগ। তোমাৰ চিষ্টাৰ অলপ গুন্দি টাইপ সি অলপ দম দিয়া মানুহ। সেই কিবা তোমাক
এ ইয়ালে ইয়ালে অহাৰ পৰা মই বহুত, চেঞ্জ হৈছোঁ।
গাঁৱৰ পৰা ইয়াত আহি চেঞ্জ হৈ গৈছা নেকি?
উম'
ভালেই দেখো চেইঞ্জ চেইঞ্জ হ'ব লাগে অলপ হয় নে নাই?
উম'
অলপ আপগ্ৰেড হলে ভাল লাগে লাইফটো।
উম', উম'। ৰব মই ফোনটো কাটি মাৰি আছোঁ। ফোনটো কাটি কৰি আছোঁ ৰবা সি ৱাকিং কৰি আছে?